অ শুনিছে?
অঁ শুনিছো, তুমি শুনিছা?
অঁ শুনি আছোঁ। কি কৰিছা?
কি কৰিছা? মই হেৰি কৰি আছো, অলপ লিখি আছো। তুমি?
মই এনেই গাটো ধুই আহি, মূৰতো ধুই আহিছো যে, ফেনৰ তলত বহি আছো।
অ ভাত খোৱা হ'ল?
ভাত নাই খোৱা, তুমি?
মই ৰাতিপুৱা খালো, দুপৰীয়া খোৱা নাই। মানে ভেনি দিছিলে, ত' কি আছিলে মাটিমাহ আৰু ৰঙালাও ভাজি, মই নাখাও মাটিমাহ।
অ মাতিমাহ
আজিকালি দুপৰীয়া দুপৰীয়া ভাত নবনাই হৈছে,
ক'ব লাগে।
এই কৈ লাভ
পইচাটো লৈ
উম মানে মই ৰহডালি নাখাওঁ, মাটিমাহ নাখাওঁ, অ মানে বেছিভাগ কোৱা হ'ল, তাৰ মানে দুপৰীয়া ৰহডালি, মাটিমাহ এই বিলাকে দিয়ে।
মাতিমাহ
অ
হেল্লো'
অ শুনিছা? কোৱা
মাটিমাহৰ বোলো দামটো কম নে?
হব পায়
নহ' নহ'লেতো মাটিমাহটো কষ্ট আছে বনোৱা হ'বলা
নাজানো
কিহৰ কাৰণে বনাই থাকে নে সিহঁতে খাই ভাল পায় সেইটো কাৰণে বনাই থাকে
হ'বও পাৰে নিজে খাই ভাল পাব পাৰে
অ নিজে খাই ভাল পাই যে সেইটো কাৰণ চবকে বনাই বনাই খুৱাই থাকে নিজেও খোৱা হয় চবেও খায়
অ আমাৰ কিছুমান চিনিয়ৰ আছে সেটি ভাল পায়
ভাল পায়
অ
বহুতেই ভাল পায় মাটিমাহ
মই বহুত বেছি বেয়া পাওঁ, তুমি?
উম বেয়া নাপাওঁ বাঅ ময়ো ভাল পাওঁ
অ ভাল পোৱা
অ কিন্তু আমাৰ মা কাৰণে তেনেকে বনোৱা নহয় আৱ
অ আমাৰ ঘৰৰ মানুহো নাখায় তেনেকে মাটিমাহ
অ
অ মইতো বহুত বেছি বেয়া পাওঁ কিন্তু মাটিমাহ দেখিলেই মোৰ মো মাঠাতো বেয়া হৈ যায়
অ কিছুমান বস্তু ভাল নালাগে যে
তাৰ মানে যোনবিলাক বেছি মান ঘৰত চলা হয় মানে মই ৰশদাইলো খাব নোৱাৰো
অ মচুৰ দালি আৰু বুটৰ দালি মেইন
উম সেইটোৱে
উম
বুটৰ দালি আমাৰ ইয়াত এনে নৰ্মেল কে বনাই নৰ্মেল কে বনালে বুট ৰ দালি মোৰ ভাল নালাগে বুটৰ দালিত অলপ মছলা- চছলা দি বনালেই ভাল লাগে
উম এই খালি খালিকে এনেকে ভাল নালাগে
উম আমি যে মই ঘৰলে গৈ যাম নহয় সৌৱাতো ফুৰিবলে যাম বুলি ভাবিছোৱে ন
হা
মই বোলো ঘৰলে যাম নহয় কবাততো ফুৰিবলে যাবাই
অঁ
ন
অ
সেই তেতিয়া কি কি নিম বুলি ভাবিছা বনাই
হেল্ল'
হেল্ল', তেতিয়া কি কি বনাই দিম বুলি ভাবিছা? হেল্ল' হেল্ল'
মাত শুনিছা নে
অ শুনিছো, কি কি নিম বুলি ভাবিছা?
মানে
মই যে ঘৰলে যাম।
অঁ
ওলাই যাম ন।
অ খাবলে অ। পোলাও মাংস।
আৰু।
মানে আৰু ৰুটি কৰিলে
অঁ বনা আৰু বনাওঁতে বৰ টাইম লাগে।
যিকোনো এটা বস্তু হলে মানে খাইও ভাল লাগে।
কিন্তু যদি টাইম হয় তেনেহ'লে পুৰি বনাব পাৰি পুৰি অলপ সোনকালে বনাই হয় ন।
অঁ, তাৰপিছত তোমাৰ এনে পকৰা নিচিনাকে।
অঁ পকৰা।
চিকেন পকৰা।
অঁ।
ও শুনাচোন।
কোৱা
হেল্ল, এই মোৰ ফুলপাহ বনাই দিব নে জানুৱাৰীলে এহ জুলাইতে
দিব দিব। ফুলপোৱা বনাই দিব বাৰু, খালি হেৰিহে এইটো তোমাৰ যেনে তেনে হলো।
মানে মই যোৱাৰ আগে আগে আহিবহি।
উম।
তেতিয়া তাৰ ফুল পাহ আহিব।
তাৰ পিছত আকৌ মই যোৱাৰ পিছত
প্লেনটো কথাও মনত পেলাই দিবা হা।
হুম
প্লেনটো কথাও মনত পেলাই দিবা।
হি কি তোৰ কথা?
পেন আৰু মোৰ হাতত নত তুন চোৰ্নিও আছে, এই যে পেনটো যে মই যে কৈছিলোঁ
অঁ অঁ অঁ অঁ
মই পাহৰিছিলোৱে মই সেইখন
পাহৰিয়ে থাকিলো কি পেন আছিলে। কি পেন্ট ল মই কাৰণে ভাবিছো মই কি পেন্ট অঁ মোৰ মানে এই দু দুটা বস্তুৰ কথা ভাবিব নালাগে মানে।
অঁ সেই দুটা কথা ভাবিব নালাগে তুমি অকল তেতিয়া হেৰিটো তপটো কাৰনে ভাবিলেই হ'ল। কাৰণ মই এদিনো চুৰনিখনো লোৱা নাই আৰু পেণ্টোও পিন্ধা নাই, আৰু বহুত দামত চিলোৱা হৈছিলে জানা ইয়াত কিমান দাম। লয়, মোৰ যে গাতে লাগি আছিলে এনেই এনেই থাকি গল বুলি।
মোৰ এতিয়া একত্ৰিশ তাৰিখলেকে অঁ!
উম, মানে এদিন পিন্ধাহেঁতেনো অলপ গাত নালাগিলেহেতেন।
অ সেইটোৱে, চিলাই-মেলি পিন্ধাই নহলে।
উম!
একত্ৰিশ তাৰিখলৈকে হেৰিয়ে আছে স্পটে আছে।
অঁ
এতিয়া প্ৰথম কেইদিনত হয়, যদি লাষ্টৰ দিনাখন হ'লেও কথা নাই বাৰু হ'লেই হ'ল খালী।
উম!
তাৰপিছত চাই লৈ পেলাই কাপোৰবোৰ একত্ৰিছ তাৰিখে গম পামেই নহয় কি হয়, কাপোৰতো তাতে কিনি ল'বই লাগিব।
সেইটোৱে, তেতিয়া ল লৰা-লৰিকৈ আমাৰ মাক লৈ দি চিলা দি দিব আমাৰ মাক ক'লে। তাৰ মানে সোনকালে মায়ে চিলাই। পেন পেনো চিলাব হলেতো অলপ সোনকালে চিট দিব নোৱাৰে ন।
অ
সেইকাৰণে মই কৈছোঁ সেইটো এতিয়া লৈ ল'বা, তাৰপিছত পিছত দেখাই যাব।
সেইটোৱে, আৰু পেন-চুৰণিতো চবৰে একেই সেইটোয়ে ভাল যেনিবা। টপটো অকল মই একত্ৰিছ তাৰিখে কিনি ল'ব লাগিব, তাৰপিছত খুৰীক দি দিম একত্ৰিশ তাৰিখে। তিন তাৰিখলে মই যোৱাৰ আগত গৈ পেলাই লৈ আহিমগে আও।
এ খালি কটনৰ কাপোৰটো কিনিবা হা।
টপটো
অ কাৰণ টপতো অলপ কটন হলেহে পিন্ধি ভাল পাবা, কাৰণ বহুত গৰম ন।
উম, সেইটো হয়।
তাৰমানে এই দহ বিশ টকাহে হেৰি থাকে জানানে? কটনৰ কাপোৰটো কম বেছি থাকে অ', কম নহয় কম বেছি থাকে। এ তাৰমানে ইটো কাপোৰৰ দাম যিমানটো তাতকে দহ, বিশ টকা কা মানহে বেছি কটনৰ কাপোৰটো মিটাৰ।
অঁ!
মানুহবিলাকেই কিয় নিকিনে জা
ইমান কথা নাই মানে, প্ৰায় একেই মানে।
উম! মানুহ বিলাকে কিয় কিনা নহয় জানো বেছিভাগে পলিষ্টাৰে কিনে।
অঁ পাই, বাৰু কলেজৰ চাৰ্টবিলাক হেৰিকেতো সেইটো কাপোৰ সেইটো তেনেকুৱা কাপোৰে থাকে। কটন নিপিন্ধে ইমান।
চাৰ্টটোৰ কটনৰ চিলাব পাৰে।
পাৰে, কিন্তু তেনেকুৱা মানে কলেজ বিলাকত চলেই যে তেনেকুৱা চাৰ্ট বিলাক। সেইটো হেৰি সেইটো কাৰণে চব তেনেকেই চিলাই, হ'লেও মই কটনৰ পিন্ধিছিলোঁ দেই। কিন্তু এনেকুৱা বস্তুবিলাক কটন পাৰে যদি, পিন্ধিব লাগে হয় নহয়?
সেইটোৱে। আজিকালি ছোৱালী বিলাকে প্ৰায় পিন্ধেতো আজিকালি এটা কটনৰ ওলাই সেইটো মানে ইমান ধৰিব নোৱাৰে যে বেলেগ বুলি বেলেগতকে।
অঁ সেই কটনটো ধৰিব পাৰে কাৰণে কলেজত মানে স্কুল স্কুলত তেনেকুৱা বিলাকত নিপিন্ধিছিলে নেকি।
আজিকালি এ তা মানে দুইটা অলপ মিক্স থাকে আৰু কাপোৰটোত। মানে কোমল আৰু এই পলিষ্টাৰ ইমান দিগদাৰ নাপায় পিন্ধি।
তুমি ভবাচোন এইডাল গৰমত সেই প্লাষ্টিকৰ নিচিনা কাপোদা পিন্ধি মানুহ পগলা হৈ নাযাব।
সেইটোৱেইতো সেইকাৰণে মই তোমাক কৈছোঁ কটনৰ কিনিবা বুলি।
তা মানে কিছুমানে কটনৰতো বেছি দাম হয় বুলি ভাবে।
উম,
সেইকাণেও নিকিনে।
নামটোতো সে একেই নেখোন।
উম,
নাজানো আও মানুহ বিলাকে কি ভাবি কি কৰিছে।
তাৰ মানে কি হয়?
অঁ তুমি থাকিবাই নহয় চাগে একত্ৰিশ তাৰিখলেকে।
অঁ তামানে এক মিটাৰ কাপোৰত অঁ তাৰমানে সেইটোত যদি এশ টকা লয় এইটোত- এশ বিশ তেতিয়া মানে এটা কাপোৰতো এক মিটাৰে চিলাই নহয় এক মিটাৰ অঁ সেইকণেকে বচাব চাই এশ বিশ তাৰ মানে তেনেকে বিশ টকাকে বিশ টকাকে ত তেনকুৱা কাপোটোত তিনি চাৰি মিটাৰ মান লাগে ন।
আশী এশ টকামান বচাব বিচাৰে আৰু।
উম, সেইটোৱে উম।
যাওঁ দে সিয়ে
কিনো যোনবিলাক মানে অলপ বেছি তাৰ মানে ভাল পেৰেণ্টছ থাকে ন অলপ ধনী মানুহ।
উম,
হেল্ল সিহঁতৰ বিলাকৰ কাপোৰ বিলাক চাবাচোন সিহঁতৰ বিলাকৰ কটনৰে থাকে। এই যোনবিলাক তেহ-
তে হেঁতৰ দামটো লৈ কথাই নাই।
যোনবিলাক প্ৰাইভেট স্কুল বিলাক যে সিহঁতৰ চাৰ্ট বিলাক চাবাচোন সিহঁতৰ চাৰ্টবিলাক বেছি ভাগৰে কটন থাকে।
উম, কমফৰ্টটো চায় আকৌ। কমফৰ্টোৱে চাব লাগে ইমান গৰমত ক্লাছ কৱাটো লৈছে তেতিয়াহে কৰিব। কমফৰ্টোৱে চাব লাগে কাপোৰ অঁ, মোৰ স্কুললৈকে কটন আছিলে তাপা এ কলেজত চিলাওতে আকৌ মই নিজে স উচ উস্তাদি নহয় মানে নিজৰ কাপোৰ নিজে কিনিছিলো যে মই ইমান বুজি নাপালো।
অঁ তুমি ইমান গম নোপোৱা যে,
উম মই কাপোৰ চাপোৰ যোযে মই বুজি নাপাওঁ। ছাইড লবলে খালি
সেই তেনেকুৱাও কিছুমান হয় কিছুমান মানুহে বুজিও নাপায়।
অঁ আৰু সেইটো টাইমত এইবিলাক ইমান ভবাও নহয় ন। লৰালৰিকে চিলাব লাগে। আমাৰ মানে কি কৈছিল কলেজৰ পৰাই ঠিক কৰি দিছিলে।
অঁ
কিন্তু দোকানখনত বস্তু বহুত দাম মই বোলো এইটো দামত লোৱাতকে ইয়াতকে একেটা বস্তুৱে কম দামত বেলেগত পাইছোঁ বেলেগৰ পৰা লওঁ ন। আৰু একেটা জেগাতে।
শেষ হ'ল ইয়াত কলেজৰ পৰা ঠিক কৰিছিলে যে চব দামৰ-দামৰ লব আৰু আমাৰ মানে
অঁ আমাৰো তেনেকুৱাই বহুতে দামত-দামতে লৈছে।
এইযোৰ ড্ৰেছ নলোৱাওতে আমাৰ আকৌ নতুনকে ড্ৰেছ এযোৰ চিলালে। তাৰমানে